হেল্ল'
ক
অপশ্ন নাই
না
অ'।
হা?
অ', এই ফেম্পে আইডি দিছে চাগে সকাৰণেটো সোমাইছে
অ', এইটো কি কয় আ আকৌ যেতিয়া পেমেন্টৰ টাইমত, মই কি নতুনকে দিব লাগিব নে আগৰটুতে পঠাই দিব বা?
চাই ল'বি এ পেমেন্টৰ অপচন বুলি দেখাই দিয়ে ন।
সেইটো কত টাস্ক কমপ্লিট কৰিলে চাব পাৰি নেকি?
অ' চাগে বাট তাতে দেখােই মানে মোৰতোত পেমেণ্ট অপচন ক্লিক কৰোতে তাতে দেখা দিছে এড বেং একাউণ্ট চৌএতিয়া কিকয় তোৰতো এক বা চাই ল চোন। তোৰো সেনেকে বেং এড বেংক একাউণ্ট দেখাইছে নে কিবা? তাকছ হলে আহ সেইটোৱে তেন্তে তিই টাকছ কমপ্লিট কৰাৰ পিছত দেখা পাবি
মোক মোৰ তাতে আগতেও মেছেজ আহিছিলে কিবা আৰু টাস্ক আহিচিলে বুলি। বাট মই চোৱা নাছিলো মই ভালকে, কাৰণ এছ এম এছত লিখাইছিলে তে অলপ পঢ়িব এলাহ লাগি গৈছিল মোক।
এতিয়া তই গটে গম পালো আৰু মই সেইটো গ্ৰুপতোত তেজপুৰত মাৰি দিছিলো, একো আৰু নাহে লাগে নেকি কাম চাম।
কিয় নাহিব, সেই গ্ৰুপটো আছে মাজে-মাজে ইয়াতে কাম আহি থাকিব না
অঁ সেইটো হয়, মইতো ভা মই ভাবিছিলো যে নাহে চাগে বুলি।
নাম ভৰাই দিম দে পিছতকে নোলাবি আৰু একবাৰ।
অঁ, কিবা এটা ক'ব লৈছিলো ৰ। অঁ ই আগষ্টৰ পৰা আকৌ কলেজ যাব লাগিব। ভাবি কিনে অশান্তি লাগি যাব।
লাইনগাৰিত যাব লগা হ'লে টো ছেছে।
যাব পাৰ তই লাইন গাড়ীত, ঠিক নাই এ বেছি দূৰ নহয়তো ভাই, দুটা গাড়ীহে চেঞ্জ কৰবি তই।
উম হলেও, মেজিকত যাব বহুত ভাল লাগে।
সেইটো হয় না। ভাব তোৰটো অকল দুটা গাড়ী মোৰ চাৰিটা গাড়ী মৰি আছো মই।
চাৰিটা গাড়ী সটো হয় হ'লেও ন জোৱা দিনাই এলাহ লাগি যায়।
যাওঁতে চাৰিটা লাগে, আহোতে তিনিটা দিয়ে হয়।
এই মোৰ তে সেইদিনা সেইদিনা লগৰ এটা আছে মোৰ। ত সেইদিনা খোজকাঢ়িব যাওঁতে, উলাইছিলো ন সেইদিনা মই গধূলিতে। কৈছিলো।
অঁ।
অঁ অঁ কি কয় গম পাইচা নে কোনটো এইটো মোৰ ঘৰ তলতযে থাকে বুলি কৈছিলো মই, এটো পিছত কৈছোঁ ৰ, চ' তাক মানে লগ পাইছিলো, সি মোক সুধিছে ক'ত ললি বুলি মই কলো লৈছো বুলি ঠিক হ'লে কেনেকা হয় কলেজটো মই কৈছো কি ভালেই ডাঙৰো আছে তাকে বুলি কৈছো চ সি তাৰ আকৌ সেইটোত নাম আহিছে বাট সি যোনটোত ল'ব খুজিছে সেইটোত আগত তাৰ নাম অহা নাই ছ ক ম লওঁ নেকি বুলি কলে। লৈ ল কাৰণ পিছতকে নাম আহিলে লৈ লবি ন যোনটো তোক লাগে
অ বাট ৰিফাণ্ড নাপাব না
ৰিফাণ্ড পাব
কেনেকে
কিয় কলি তই ৰিফানঃ নাপাই বুলি।
ৰিফাণ্ড নাপাবতো
কিয় নহব এইটো ক
হবাৰ নাপাই তো আৰে তই ইয়াতে এডমিশন লৈ লৈছো যদি আকৌ বেলেগত পাইছো বুলি হেৰি
এডমিশন ল'ব যাওঁতে আমাক তাতেই কৈছিলে যে পেমেণ্টটো অনলাইন পঢ়িবা যাতে তোমালোকে যদি বেলেগ কলেজত লৈ লোৱাা তেনেহলে আমি তোমালোকক ৰিফাণ্ডটো দি দিব পাৰিম বুলি
আচ্ছা
সেইদিনাখনে কৈছিলে সেইকাৰণে মানুহ অনলাইন পেমেণ্ট লৈছিলে কেছ লোৱা নাছিলে।
সদায় ঘূৰাই দিব নোৱাৰিব তেতিয়া।
সেইকাৰণে লব পাৰিম বুলি দ দিউতে শুনা গৈছে আৰু সি পোৱা চান্স কমো আছে জি চি চি
আৰু কি ইমান পাইছিলে
তাৰ মোৰ নিচিনাই ছেভেনটি চিক্স আহিছিলে নেকি? নে ছেভেনটি ছেভেন সেনেকা আছে
এতিয়া কিয় চান্স কম আছে।
মোৰনো কনচা আহিছে
অ ছেকেণ্ড লিষ্টতটো আহিব পাৰে ন
সেইটো হয় সি ফাইনেঞ্চ দিছে ফাইনেঞ্চ আৰু একাউণ্টচত অলপ কাট অফ বেছি মানে যাব পাৰে তলত অ তলত নামি যাব বাৰু পাৰ্চণ্টেজটো মানে কাট অফটো সেনেকা হলে তো মোৰো নাম আহি যাব না তেনেক হলেতো ময়ো পালো হয় উম পাইছ ন মই সি চৰি কৈছে সিও আহি যাব বুলি কৈছে কালি আকৌ আৰু এটা কলেজৰ লগৰ এটাই মোক সুধিছিলে তাতে ফিজ কিমান? মই কলো ছেভেন থাউজেণ্ড ফাইভ হাণ্ড্ৰেড। কলে অ সি ক'লে কি সিও তাতে ল'ব অ কিয়
অ মই ভাবিছো এইট থাউজেণ্ডে হব
ছেভেন থাউজেণ্ড ফাইভ হাণ্ড্ৰেড চ' সি কলে সিও আহি বুলি মই কিয় সি সি মানে তাতে নাজাও বুলি কৈছিলে ন মোক কাৰণ তাৰ আগৰ স্কুলৰ লগৰ আছে এইটো ডন বস্কৰ তাতে যাব মেক্সিমাম তুমি নাজাও বুলি কৈছিলে ত মই তাক ক'লো তুমি দেখোন কৈছিলা নোযোৱা বুলি বা আগৰ লগৰ সি কলে এ একো নহয় সিহঁতৰ লগত মোৰ কি লেনদেন বুলি ক'লে মই নুসুধিলো আৰু আগত নিজেই কৈছিলে ন সি নাজাও বুলি সেইটো সি মোক সুধিছে বি বৰুৱাত যাবা নেকি আকৌ মই কৈছো কি নাযাও কাৰণ
কিয় আকৌ বি বৰুৱা যাব লাগে
এনেই সুধিছে আৰু পিছত মই কৈছো নাজাও অকলে অকলেনো কি যাম অকলে তাতে কোনোতো নাই ন চিনাকি ইয়াতেতো জ্যোতিষমানো আছে আৰু আছে ন
অ
আভিনাচ তাত পাব চাগে সেইটো তাকেকৈছে বি বৰুৱা নিজৰ নিজৰ লাগে না বুলি মই ভাবি আছো ক্লাছ
বিবোৰত নিজৰ নিজৰ লাগে
বুজিছে নে কি কৰিছে আহ মই ভাব মই ভাবি ক্লাছে কেইদিন কৰিছেয়া মোতকৈও কম ক্লাছে মোতকেও কম ক্লছ কৰিছে
হে হে আৰু নিজৰ নিজৰ লগা হৈ গল তাত
কি হয় জ্যোতিষময় ধৰি লওক কেতিয়াবা কেতিয়াবা দিমপল আৰু ভাৰ্গৱ নাহে। ত জ্যোতি মইয়ে ক্লাছ কৰিছিলো। আৰু কেতিয়াবা ক- কেতিয়াবা ৰাতিপুৱা ৰাতিপুৱা জ্যোতিস্মান আৰু মই কৰো সিহঁতে অলপ দেৰিকে আহে, ধৰিল ছেকেণ্ড বা থাৰ্ড ক্লাছ পৰা হৈছিলে
আহ কৰিছেনো
সেইটোৱেইটো, আৰু কি কয়? প্ৰথমতেতো এ মানে কি কৈছিলে? কলেছ ভাল নালাগে বুলি কৈছিলি ই
উম পিছত কেতিয়া এই নিজৰ সময়টোত নিজে নিজে যায়গে বাল
হি
উ তাৰ লগৰো কিমান আছিলেনো তাতে?
কোনে আছিলে? আমিতো আছিলো। মই আৰু জ্যোতিস্মান আৰু কোন আছিলে? অ আল আছিলে কি অছিলে আৰু কি কয় প্ৰজেক্ট চাবমিট্ কৰিবলৈ নহ'লে, ফ্ৰমফিলাপৰ টাইমত নহ'লে কলেযে আনুপমে আকৌ কলেজ অনুপমে কলে এপ্লাই কৰি আল্তু ফাল্তু কলেজ পা কৰিছে অফাৰ আহছে বুলি আমি কি কলে সি কলেজ আমি কৈছো অ
হিঃ হিঃ ক কৰ কলেজৰ নাম শুনি কিনে কি কি দিছে
কম কেনেকে
কলেজ
ডিম্পলটোতো আ একো বুজি নাপাওঁ সি ই আকৌ সি আকৌ আৰু একো বুজি নেপাই
ডি চি চি ই ই জি চি জি চিচ স্পটতো নাপাব।
অ' আচ্ছা।
একাণ্ড দিছে, মই তোক কি কম। অ' এ-এইটোৰ এইট-এইটটি মানলকেহে তোৰ পাৰ্চেনটেজ নামে জান', কিমান মিনট হল ৰে কলটো? এল। হেল্ল' কত গলি? অ' নাইম আও